অ শুনিছো কোৱা
কি কৰিছা তুমি এতিয়া।
এ মই। এনে আৰু কিবা-কিবি কৰি আছো কিবা খোৱাৰ যোগাৰ সৰু সুৰা তেনেকে
হা।
আবেলি বুলি মই মানে আবেলি বুলি মই পকৰা বনাওঁ। এই অকণমান নৰসিংহ পাত দি জ্বলা-তলা পিয়াঁজ-চিয়াঁজ দি তেনেকেই আৰু।
মায়ে মোৰ মায়ে এইখিনি সময়ত সদায় এখন চিৰিয়েল চায়। কিবা মহাদেৱ নে কি দিয়ে।
হয়-হয়-হয়। হয়-হয়
এই সেইখন চিৰিয়েল এইখিনি সময়ত আৰম্ভ কৰে আৰু এইখিনি সময়ত পুৰা বহি যায় আৰু।
হয়-হয় তাৰ মানে যিসকলে এনেকে চিৰিয়েল মানে চাই সেই সকলৰ নেক্স টাইম মান কি? ধৰা এইটো মানে খণ্ড খণ্ড হৈ দিয়ে নহয় বহুত ইন্টাৰেষ্ট যায়। কিবা হ'ল আকৌ। এ, সেইটো কথা আৰু। ভালে হৈছে দিয়া মাজে সময়ে ক'ত নোহলত চাব। চালে ভালো মন চন অলপ ভাল লাগিব।
এ, ভগৱতৰ বস্তু চাই খুব ভাল পায়
হয়, হয়, হয়।
উম।
মই আগতে শক্তি মান চাইছিলো সৰু থাকোতে।
অঁ, অঁ, অ।
মই বৰ প্ৰিয় আছিলো তুমি চাই
মই চাইছিলো শক্তিমান ভাল লাগে, একদম আমি দৌৰি আহো। দিব টাইমত দৌৰি আহো এতিয়া বাৰু ইমান ইন্টাৰেষ্ট নাই। আগতে একদম
নাই এতিয়াই নিদিয়ে এতিয়াই নিদিয়ে চক্তিমান।
ৰবিবাৰে ৰবিবাৰে ৰাতিপুৱা নটা মান বজাত আৰম্ভ হৈছিল চাগে শক্তিমান খন।
আচ্ছা, হয়, হয়।
তাৰপিছত আৰু মানে বৃদ্ধ মানুহখিনিয়ে ৰামায়ণ চাইছিলে। আগতে ৰামায়ণখন দিছিলে।
হয়, হয়, হয়, হয়।
আ ৰাতি আঠটা বজাত আৰম্ভ হৈছিল নেকি? নটাত শেষ হৈছিল কিবা তেনেকুৱা হা।
হয়, হয়।
মানে কি হৈছিলে মই ইমান মানে আচৰিত তুমি খাবা আচৰিত হবা মানে। কায়ণ যেতিয়া আৰম্ভ হ'ব আমাৰ গাঁৱৰ ভিতৰত এঘৰ মানুহৰ ঘৰতে মানে টিভি আছিলে হা।
আচ্ছা।
তো কি হয় ৰামায়ণ চাব গোটেই গাঁৱৰ মানুহ আহে। অকল গাঁৱৰ মানে কাষৰ গাঁৱৰ মানুহও মানে সিহঁতৰ ত চাব আহে।
হয়, হয়।
টিভি ৰুমত মানে ঠায়ে নাতে সিমান মানুহ মানে থিয় হ'ব। হা। তেতে কি কৰে? টিপি টো নিজ চোতালত উ লৈ যায়। চোতালত মানে চাই গ গোটেই, গোটেই এলেকাৰ মানে চ অ।
হয়, হয়।
চাই ৰামায়ণ হলে মানে বাহিৰত মানে লৈ আহি আৰু।
হয়, চবৰে ইণ্টাৰেষ্ট লাগে যে।
উম'-উম', তেনেকুৱা আছিল। মই নিজে দেখি মই নিজে দেখিছো বা মান
হয়, হা'-হা'-হা', মোৰ দেউতাই আকৌ দেউতাই আকৌ টি ভি নাছাই ৰেডিঅ'টো লগ লয়। দেউতা তেনেকে ৰেডিঅ'টো দিয়ে নহয়? মানে বহুত ইন্টাৰেষ্ট। মই আৰু ৰেডিঅ-ছেডিঅ নুশুনো এইবিলাক মোৰ টি বি এ নাচাওঁ দেউতাক তেনেকে দি দিওঁ আৰু শুনে থাকে মানে তেনেকে এখন দুখন চাই থাকে।
মই ৰেডিঅ' শুনিছিলো। ৰেডিঅ'ত অকনিৰ মেল বুলি এটা অনুষ্ঠান আছিল হা?
হয়'-হয়'।
খুব ভাল লাগিছিলে সৰু থাকোতে সেইটোও শুনিছিলোঁ।
হয়'-হয়'।
অকণিৰ মেল শুনিছিলে?
অ', শুনিছিলোঁ কণীৰ মিলটিয়ে, হয়।
অকণিৰ মেলটো বিৰাট ভাল লাগছে।
হয়'-হয়', আগতে মই সৰুতে টিভি ৰেডিঅ' অলপ শুনিছিলো বা চাইছিলো, এত এতিয়া কিন্তু ভাইটি মই একদম নাচাওঁ সময়ো নিমিলে কিবা
এ নাই মই এতিয়া মানে এতিয়া মানে মই টিভি ৰেডিঅ' চোৱা মানে শুনাও বা
হুম', ময়ো মোৰো ইণ্টাৰেষ্ট নাই।
এতিয়া মানে টি ভি ৰ কোনো এটা মানে প্ৰগ্ৰেম মোৰ ভাল নেলাগে।
অ', ঠিকে কৈছা মই নাচাৱেই।
মই কেতিয়াবা মানে যেতিয়া মই মানে কলেজত পঢ়ি আছিলোঁ আমাৰ ঘৰৰ পৰা গাঁৱৰ কলেজত পঢ়িছিলোঁ ত মই।
হয়'- হয়'।
মানে সেই চাইছিলো এই ডিচকাভাৰী আৰু হিষ্ট্ৰী টি ভি এইবিলাক খাইছিলো তেতিয়া মানে ঘৰৰ পৰা গুচি গলো। উম', তাৰ পিছৰ পৰা আৰু টিভি চোৱাই হোৱা নাই।
অ', নাই ঠিকে কৈছা মোৰো সে একেই কিয় নাজানো ইচ্ছা নাযায় দেখোন।
এ নাই বয়সৰ লগে-লগে ইচ্ছাবোৰ নোহোৱা হৈ যায়।
হম'- হুম'- হুম'। এতিয়া মাত্ৰ চাওঁ কেতিয়াবা ধৰা মাহৰ মূৰত এদিন চিনেমা কিন্তু এই হেৰিত চাই মই ভাল নাপাওঁ মানে টিভিত চাই ভাল নাপাওঁ হলত চাওঁ। মানে হলৰ যিটো ভাইব্ৰেচন, ডাঙৰ স্কিন মানে গম-গমাই থাকে ন? সেই বস্তুটোহে মোৰ ভাল লাগে আৰু সেইটো সদায় নাচায় মাহত এদিন চালো। কিন্তু ঘৰৰ টিভিত নাচাওঁ সেইটো আৰু।
সেয়াই মই বহুত দিন চিনেমা হলত চিনেমা চোৱা নাই। এই কেতিয়া চাইছিলো মই পাহৰি গ'লো হ, বহুত দিন আগতে চাইছিলো। এই ভিলেজ ৰকস্তাৰ পৰা এখন চিনেমা ওলাইছিল যে অসমীয়া চিনেমা, বহুত মানে ভাল হৈছিলে। সেই-সেই যে চাইছোঁ তাৰপিছত মই চোৱাই নাই আৰু চিনেমা, উম', বহুত বছৰ হ'ল।
উম', তাৰমানে আমি বাস্তৱিক কৰ্ম ক্ষেত্ৰত ব্যস্ত হৈ গৈছো ন? হয় নহয়। মানে সেইটো কথা এনে তাৰমানে আমাৰতো সময় নাই আজি আজিকালি বাস্তৱিক জীৱনতটো বহুত বস্ত হয় ত' ব্যস্ততাৰ মাজত আমি সময় মিলাব যায় হয় নে নহয়?
হয়'-হয়'।
তেনেকেই আৰু।
কিন্তু কিছুমান-কিছুমান মানুহ আছে এই চিনেমা চিৰিয়েল একদম টাইম টো-টাইম চাই একদম ৰখি থাকে তেনেকুৱা
হয়'-হয়'-হয়'-হয়'-হয়'। মই আজি ফেচিয়েল কৰিলোঁ হা। কিন্তু কি জানানে আজিকালি যদি পাৰ্লাৰত তুমি ফেচিয়েল কৰা বহুত দাম ভাইটি। এক হাজাৰ এক হাজাৰ লয় পাৰ্লাৰত ফেচিয়েলত তোমাৰ নামতে মা। এতিয়া ধৰা ছোৱালীক কিছুমান লৰাই জানা সকলে জানে বাৰু কিছুমান লৰাই ভাবিবই ছোৱালীজনীৰ মুখখন অলপ হেৰি কৰি দিছে এক হাজাৰো ল'বনে এশ দুশ লয় চাগে সেনেকে ভাবিব পাৰে। কিন্তু তোমাৰ ফেচিয়েল কৰিলে এক হাজাৰ পোন্ধৰশলৈ পোন্ধৰশও লয়। তেনেকেই আজিকালি অলপ পইচাত নকৰে। সেই তেনেকে এ কিন্তু এইটোৰ পৰা ভাল ফলো পোৱা যায় মানে স্কিন। বিলাক উজ্জল হৈ থাকে যিসকলে কৰে তুমি চাবা লাগিলে মানে নক সকলতকৈ। হয় স্কিনটো মুখৰ।
হয় হয় তোমাৰ কিমান টকা ৰাখিলে পিছে।
মইতো একচুৱেলি মোৰো মোৰ বাইদেৱে বিউট্ৰিচিয়ান হয়। ন মই মই ফ্ৰী নহয়। এতিয়া চোৱা হে দিব কিন্তু মই ধৰা এতিয়া কে ক্ৰীম বিলাকতো আৰু ক্ৰীম বিলাক বহুত দামী দামী ক্ৰীম হয় ক্ৰীম বিলাকতো তাই ফ্ৰীত না পাই হয় নে নহয় কোৱাচোন। ক্ৰীম বিলাক লাগিব ত' সেইটো। কথা আৰু আ আৰু মা এনেই দোকানত কৰিলে তোমাৰ। পোন্ধৰ পোন্ধৰশান লয় দোকানত যদি মানে পোন্ধৰ। খ দুহেজাৰলে যায় এই ফেচেলটো আৰু যিবি যিসকল তোমাৰ ছি। তিনেমাৰ এক্ট্ৰেছ ন। তেওঁলোকে অকল ফেচিয়েল নকৰে গোটেই মানে হেৰি কৰে। ভৰি হাত এইবিলাকো কৰে এইবিলাক কৰিলেতো বহুত টকা লয়। গম পাইছা। অ আমি এতিয়া কি কৰো অকল মুখখনহে কৰো হয়নে নহ। হয় মুখন কৰোতে পোন্ধশ দুহেজাৰ লয় কিন্ত তুমি সি তেওলোক। কে মানে যিসকল চিনেমাৰ এক্ট্ৰেছ হয় তেওঁলোকে হাত। টো কৰে ভৰিও কৰে হয়।
তোমাৰ হাঁহি উঠিব হা মই এজনী বাই। বাইদেউক লগ পালোঁ তাই মানে প্ৰায়ভাগ মেকআপ কৰি থাকে হা। মানে মেক আপ কৰে কৰি মুখখন ইমান বগা হৈ গৈছে হা। তাই হঠাতে মইতো তাইৰ মানে ভৰি পিনে চালো হঠাতে। চাও যে ভৰিখন কলা হৈ আছে।
হয় তাৰ ভৰিখন নকৰে
অ ভৰি কাৰ হয়তো মানে কোনো ধৰ মানে মেকআপ চেকআপ এটাও সে পৰা নাই মেকপ। পঢ়া ঘুৰি এটাও পৰা নাই মুখখন সদায় কৰে মুখখন একদম মানে। ইংলেণ্ডৰ ছোৱালীৰ নিচিনা বগা হৈ আছে হম ভৰি ভৰিখন নিগৰৰ নিচিনা দে।
হয় হয় হয় হয় তাৰানে কি হৈছে আমি এতিয়া ধৰা আমি নৰ্মেল মানুহ। হয় নে নহয় আমি কি কৰো আমি ধৰা এনে ধৰা দেখি। খিবলৈ ভাল হ'বৰ কাৰণে অকল মুখখন কৰো। আৰু পইচাৰো কথা ভাবিব লাগিব হয়নে নহয় ত' আমি অকল মুখখন কৰো। কিন্তু যিসকল চিনেমাৰে। তেওঁলোকে ভৰিৰ পৰা হাতৰ পৰা গলৰ পৰা চব কৰে। আৰু তেওঁলোকে মানে ভৰিখন যেনে মুখখন যেনেকা দেখিব ভৰি। খনো সেনেকুৱা হ'ব লাগিব সেইটো কথা ত সেই। কাৰণে তেওঁলোকৰো মানে তেওঁলোকে এইবিলাকত নকৰে ঘৰত মাতি আনি কৰে। বহুত টকা লয় মানে সেইটো আৰু তেওঁলোকে যিকোনো হেৰিত। নকৰে তটো হাই ফাই বিউটিচিয়ানৰ দ্বাৰা কৰে বহুত টকা লয়। এ মাহে মাহে কৰি এইটো বস্তু মাহে মাহে কৰি থাকিব লাগে। এ এনে আমি নৰ্মেল ভাল হয়। হয় অ কিন্তু বহুতে কয়। কিনো আৰু ইমান টকা খৰচ কৰিব লাগে। কিন্তু তুমি মন কৰিবা যিসকলে নকৰে তেওঁ লোকৰ স্কিনতকৈ কৰাসকলৰ স্কিনটো তোমাৰ অলপ হ'লেও ধুনীয়া হয়।
সেইকাৰণেতো তেওঁলোকৰ মানে এক্ট্ৰেছবিলাক ৰ মানে কি বয়স যিমানে হ- নহওঁক, তেওঁলোকক মানে বয়স যেন নালাগে, ছোৱালীৰ নিচিনা
হা - হা - হা। ঠিকে কৈছা। স্কিনটো একদম ছোৱালীৰ দৰে হৈ থাকে। মানে কেয়াৰৰ ওপৰত স্কিন
তেনেকে যত্ন কৰিব লাগ গিলে বহুত টকাও লাগে যে। সিহঁত টকাৰ অভাৱ নাই যে, সেয়ে।
লাগে। সেইকাৰণে আৰু মই মুখখন অকল কৰি আহিছোঁ তথাপিতো ভাল লাগে। এতিয়া কিছুমানেতো মুখখনো নকৰে। তাতকে মুখখন কৰাটো ভাল, হয় নে নহয়?
ন কৰিব লাগে। মুখৰ উজ্জ্বলতাটো থাকে তেতিয়া
লে আমাৰ সময়ৰো অভাৱ আৰু অ' পইচাৰো কথা আছে। দুটাৰ কথা। তো সেইকাৰ ণে আমি নকৰোঁ। কিন্তু তেওঁলোকৰ কাৰণেতো প্ৰফেশন হয় ন', এক্ট্ৰেছসকলৰ কাৰণে। সেইকাৰণে তেওঁলোকে নকৰিলে কেনেকে চান্স পাব, হয় নে নহয়? তো তেওঁলোকে সেই কাৰণে কৰে আৰু।
উম - হুম সেই
ভাল লাগিল, মানে টোপনী আ এনে কৰিলে নহয়, তোমাৰ টোপনি আহি যাব, ইমান ভাল লাগে। মেছেজ কৰাৰ পিছত, মুখত মে- যেতিয়া মেছেজ কৰে, বহুত ভাল লাগে। তাৰমানে গোটেই মাহটো ধৰা, আমি ঘুৰি ফুুৰোঁ, ধূলিবিলাক বিলাক লাগে, হয় নে নহয়? উম- সে- সেনেকা হৈ থাকে। কিন্তু তোমাৰ নৰ্মেল ফেচ ৱাছৰে ধুলে ন- নহয় তাৰ মানে।
মানে তুমি যে ক'লা, টোপনি আহে। মই এ- একদিন উম মানে মূৰটো মাছাজ কৰ- কৰিছোঁ- কৰিব দিছিলোঁ এ তাক হা। মূৰটো- মূৰ তো এনেকে ধুনীয়াকে মালিছ কৰিছে, মাছাজ কৰিছে, মই লগে - লগে টোপনি আহি গৈ
হা - হা, ঠিকে কৈছা। হা - হা, হা -হা, হা।
কৰিলে টোপনি আহে- আহি যায়।
আমাৰ ইয়াতে পাৰ্লাৰ আছে, মানে ল'ৰাৰ চুলি কাটি দিয়ে আৰু লগতে হেৰিও কৰে, মানে হাত-চাত অকমান হেৰি কৰি দিয়ে, পিঠি-চিঠি অলপ মালিচ কৰি দিয়ে। তেনেকে। অ' ল'ৰাৰ- অকল ল'ৰাৰ। হা- হা, সেইটো তাৰমানে অকল ল'ৰাৰ হয়। তেনেকে কৰে। ঠিক আছে বাৰু, ঠিক আছে পিছত কথা হম।